অ', পাইছো। তুমি পাইছানে?
কি কৰি আছা?
এ, আছু এনি বাহিৰতে বহি।
ভাল চবৰে?
অ', ভাল ভাল।
খোৱা বোৱা কৰিলান নে, আমাৰ ভালেই বাৰু।
খালো বাৰু তুমি খালা
খালো খালো বাকী তোমাক ফোন কৰিলো মানে এটা উদ্দেশ্য লৈ পেলাই ফোন কৰিছিলো বৰ্তমান আমাৰ যিটো মানে উম একবিংশ শতিকাত যিহেতু আমি বিজ্ঞানৰ যুগত আমি বৰ্তমান বসবাস কৰি আছো
হয় হয়।
কিন্তু এতিয়াও কিছু অন্ধবিশ্বাস আমাৰ পৰিলক্ষিত হয় ।
হয়।
গতিকে এই অন্ধবিশ্বাস ব্যৱস্থাৰ ওপৰত আজি অলপ তোমাৰ লগত আলোচনা কৰিম বুলি ভাবিলো
অন্ধবিশ্বাস বুলিবলৈ কলে এতিয়া বৰ্তমান সময়তো নাইকিয়া হৈছে তেনেকে হ'লেও কিছু কিছু ক্ষেত্ৰ আছেগে
হয়। আৰু এই অন্ধবিশ্বাসৰ জৰিয়তে বহু মানুহে নিজকে বলিদান দিবলগীয়া হয় ।
হয় হয়।
এতিয়াতে প্ৰথম অন্ধবিশ্বাস আৰু কুসংস্কাৰ এই দুটা শব্দই হৈছে সমাজৰ বাবে এক ব্যাধিস্বৰূপ ।
হয়।
যাৰ জৰিয়তে উচ্চ পদস্থ কিছু জনতাই নিৰিখ জনসাধাৰণক নিৰ্মপ ভাৱে নিৰ্যাতন চলাই হত্যা কৰা পৰিলক্ষিত হৈছে ।এই নিৰ্যাতন চলোৱা বা নিৰ্মম ভাৱে হত্যা কৰাৰ মূল জ্বলন্ত উদাহৰণে হৈছে ডাইনী ব্যৱস্থা হয় মানে যিটো ডাইনী সমস্যা । সেই ডাইনী ব্যৱস্থাৰ জৰিয়তে মানুহে একোগৰাকী মানুহক ধৰি নি গাঁৱৰ ৰাইজে কিছু মিছা অপবাদ প্ৰদান কৰি সেই মানুহজনিক সকলোৱে মিলি হত্যা কৰে ।
হয়।
যাৰ ফলত সেই সাধাৰণ জনতা অৰ্থাৎ সেই মানুহ গৰাকীয়ে নিজৰ প্ৰাণ বলি দিবলগীয়া হয়।
হয়।
আচলতে তুমি এই অন্ধবিশ্বাস ঊব্যৱস্থাটো বৰ্তমান কি কি দিশৰ পৰা উৎপত্তি হৈছে বুলি ভাবিছা তুমি
বৰ্তমান অন্ধবিশ্বাসতো তেনেকে নাই এতিয়া যিহেতু বৈজ্ঞানিক যুগ হলেও তুমি ধৰিলোৱা কিছুমান মঠ মন্দিৰ
হয়।
এতিয়া কিছু কামাখ্যা মন্দিৰতে হওক এনেকে তোমাৰ ধৰি লোৱা কিছু কিছু মন্দিৰত তোমাৰ বলিদান দিয়া দেখা যায় । লাগিলে জন্তুৰে হওক বা না বেলেগ কিবাৰেই হওক
হয় জীৱ হত্যা কৰা দেখা
হত্যা কৰা হৈছে।
হয়। এতিয়া তুমি চাবা তুমি আৰু এটা ক্ষেত্ৰত চাবা যে আমাৰ যিটো প্ৰত্যেক অসমীয়াৰ ঘৰে ঘৰে একো একোটা গোঁসাই ঘৰ থকা পৰিলক্ষিত
হয় হয়।
আৰু আমাৰ মা দেউতাই হওঁক বা জ্যেষ্ঠজনে কয় গা নোধোৱাকে অৰ্থাৎ স্নান নকৰাকে গোঁসাই ঘৰত সোমাব নালাগে
হয়।
কিন্তু আমি বৈজ্ঞানিক দৃষ্টিভংগীৰে যদি চাওঁ সেই গা নুধোৱা ব্যৱস্থাটো তাত ক'তো লিখা নাই যে গান নুধোৱাকে গোসাঁই ঘৰত সোমাব নাপায় পায়, কিন্তু এইবাবে গা ধুব লাগে যে যদি তুমি গা ধুই পেলাই এক একান্ত মনে ভগৱানক প্ৰাৰ্থনা কৰা
হয়।
সেই সময়ত তোমাৰ মনটো ফ্ৰেছ অৰ্থাৎ সক্ৰিয় হৈ থাকে।
হয়।
আৰু যাৰ জৰিয়তে তুমি সেই এটা নতুন স্পৃহা লাভ কৰা আৰু কৰ্মক মানে আগবাঢ়ি যাবলৈ উদ্যত হোৱা।
হয়।
আৰু সেই প্ৰাৰ্থনা দৃষ্টিভংগীৰে মেডিনেশ্যন মেডিটেশ্যন বুলি কোৱা হয়।
হয় হয়।
হয় এই ধ্যানমগ্ন হৈ যে তুমি যেতিয়া তুমি এ নিজান এটা পৰিৱেশত একান্ত মনে ভগৱানক প্ৰাৰ্থনা কৰিবা নিশ্চয় তোমাৰ মনটো ফৰক কাল হৈ উঠে। আৰু পৰবৰ্তী কাৰ্যসূচ সূচীসমূহ কৰিবলৈ তুমি মানে সুখী অনুভৱ কৰা।
হয় তুমি ধৰি, ধৰি লোৱা এতিয়া বিভিন্ন ভূত, ভূত-প্ৰেত সেইবোৰ হয়তো বহুত টো অন্ধবিশ্বাস দেখা যায়।
হয় সেই ক্ষেত্ৰতো তুমি যদি চাবলৈ যোৱা বৰ্তমান বহুতো, একচুৱেলি কবলৈ গলে আমাৰ তান্ত্ৰিক যিটো ব্যৱস্থা সেই তান্ত্ৰিক ব্যৱস্থাটোৰ জৰিয়তে এই ভূত-প্ৰেত এই ব্যৱস্থাটোৰ উৎপত্তি হ'ল।
আমাৰ দাঁতিকাষৰীয়া এখন তুমি ৰাজ্য হিচাপে চাব ৰাজ্য নহয় ঠিক জিলা হিচাপে তুমি চাব পাৰা যে নগাঁও যিখন মায়ং
মায়ং, হয় হয়।
খিনি বেজালি। সেয়া, কোন? কোনো ৰাজ্যৰ লগত নিমিলে বুলি তুমি ক'ব পাৰা। অহ হয়, তুমি এতিয়া তোমাৰ আৰু এটা তুমি উদাহৰণ হিচাপে চাব পাৰা যে? যিখিনি সৰ্প দংশন হৈছে বৰ্তমান গৰম দিনত সাপে খুটাটো বৃদ্ধি হৈছে, হয়। আৰু সেই হয়, সেই সাপ তাৰ ফলত আগতে কি আছিল, যে সাপে খুটাৰ পিছতে সেই উক্ত অংশটোত এডাল ৰছীৰে টানকৈ মেৰিয়াই দিয়া হয়। আৰু মেৰিয়াৰ, পিছত, বেজে জৰা, ফুকা কৰি পেলাই মানুহজন। ভাল কৰিবলৈ চাই। কিন্তু বৰ্তমান সেই। যিটো সৰ্বদংশনৰ পিছৰ যিখিনি চিকিৎসা তাৰ বাবে নিৰত। ভেন-ভেনম বৰ্তমান উপলব্ধ হল সমূহ চৰকাৰী চিকিৎসালয়।
হয়, এতিয়া তোমাৰ ধৰি লোৱা। সৰ্প-সৰ্পদংখনৰ পিছত এতিয়া বৰ্তমান মেদি লৈ যোৱা পৰিৱৰ্তে কিছুমান, কিছু-কিছু জেগাত। তোমাৰ বেজৰ? বেজৰ ব্যৱস্থা কৰে।
হয়, মই সেইটোকে তোমাক কবলৈ লৈছিলো, যে? এই একবিংশ শতিকাৰ যুগতো। বহুলোকে বেজালি কৰ্ম কৰি সেই মানুহজনক বচাবলৈ চাই, কিন্তু? সেই মানুহজনে উপযুক্ত চিকিৎসা নাপাই, নিজৰ নিজে মৃত্যুমুখত পৰিব লগাত পৰে।
এতিয়া তোমাৰ ধৰি লোৱা, অসমত বিভিন্ন ধৰণৰ বেজ-বেজালি কৰি বিভিন্ন-বিভিন্ন লোকক ঠগন দি পেলাই ঠগ বাজি কৰিছে। বিভিন্ন ধৰণে প পইচা সৰকাবলৈ চেষ্টা চলাইছে।
হয়, সেইটোকে যিটো ডকাইত বুলি কোৱা হয়।
হয়-হয়।
নিশ্চয় এক কুসস্কাৰ আৰু অন্ধবিশ্বাসবোৰৰ জৰিয়তে, আমাৰ যিখিনি গাঁও। গাঁৱলীয়া অংশত অহ-অঞ্চলত বসবাস কৰা যিবোৰ সাধাৰণ জনসাধাৰণ।
হয়।
এক নিৰেশ জনতাৰ ওপৰত নিশ্চয় মাধমাৰ পৰা। পৰিলক্ষিত হৈছে।
হয়-হয়।
এতিয়া তুমি চাবা কিছু-কিছু ক্ষেত্ৰত আঁতৰৰ পৰা ভুৱা তান্ত্ৰিক আহি
হয়।
আমাৰ এই সাধাৰণ জনতাক কিছু ভয় খুৱাই লুট-পাত, তেওঁলোকৰ বস্তু লুট-পাত কৰি নিয়া দেখা যায়।
হয়।
আৰু এই সমগ্ৰ যিটো ঘটনা সংঘটিত হয়, আমাৰ সাধাৰণ মানুহখিনিৰ অ-শিক্ষিত ব্যৱস্থাৰ বাবে।
হয়, হয়।
কাৰণ আমাৰ গাওঁ অঞ্চলত বসবাস কৰা সকলো মানুহ, যদিও বা বৰ্তমান সকলো, কিছু কিছু শিক্ষিত তথাপিও বহু মানুহ বৰ্তমানো অশিক্ষিত, অ-শিক্ষিত হৈ আছে।
হয়, আগৰ দিনত যিহেতু আগৰ দিনৰ বহুতো মানুহ এতিয়া বৰ্তমানো জীয়াই আছে। তেওঁলোকৰ মতে বিভিন্ন এতিয়া যিহেতু তোমাৰ কোনোবা মৃত্যু হলে বহুতো নীতি-নিয়ম বহুতো, তুমি ধৰি লোৱা বহুতো ধৰণৰ নীতি-নিয়ম উলিয়াই ওলাই পৰে।
হয়, হয়।
আৰু সেইখিনি নিজে মোৰ মতে ইমান এটা হেৰি, এ উচিত নহয়।
হয়। সেই কাৰণে কোৱা হৈছে যে কিছু কিছু অঞ্চলত এতিয়াওঁ তোমাৰ পৰম্পৰাগত নীতি হিচাপে কিছু অন্ধবিশ্বা সক মানি আহিছে। এতিয়া তুমি চাব পাৰা যে আমাৰ অসমৰে মই মহিমা নাই বুলি ক বলে যোৱা নাই কিন্তু অন্ধবিশ্বাস লিপ্ত হৈ থকা এটা স্থান হৈছে কামাখ্যা মন্দিৰ।
কামাখ্যা মন্দিৰ হয়।
সাম্প্ৰতিক সময়ত যিটো সাত লাগে বুলি কয়, অৰ্থাৎ আমাৰ যিখন পৃথিৱী
হয়।
পৃথিৱীৰ এই যিটো ভাৰ সহ্য কৰি থকা বসুমতি বুলি কয়।এই কেইটা দিনত ৰজস্বলা হয় বুলি কয়। কিন্তু সেইটো আচলতে বৈজ্ঞানিক দৃষ্টিভংগীৰে সেইটো এটা ভ্ৰান ভ্ৰান্ত ধাৰণা।
হয় ভ্ৰান্ত ধাৰণা।
কিন্তু কিছু মানুহে ৰীতি-নীতি হিচাপে বৰ্তমান সেই কথাবোৰ মানি চলিছে, মানি আহিছে।
এতিয়া ধৰি লোৱা তোমাৰ আগৰ দিনৰ পৰাই কিছুমান নীতি, নীতি চলি আহিছে। সেইখিনি বৰ্তমান মানুহ অন্ধ অ' মই অন্ধবিশ্বাস বুলি কবলৈ যোৱা নাই, কিন্তু মানুহে এৰিব পৰা নাই সেই নীতি, ৰীতি-নীতি
নাই পৰা হয়।
কিছু কিছু এয়া তোমাৰ ধৰি লোৱা নগৰীয়া অঞ্চলৰ সেই ৰিতি নীতি ইমান এটা প্ৰচলন নাই। যিটো গাঁৱলীয়া অঞ্চল । গাঁৱলীয়া অঞ্চলত সেই ৰীতি নীতি বোৰ বেছিকৈ দেখিবলৈ পোৱা যায়।
নিশ্চয় নিশ্চয়।
সেই ৰীতি নীতিৰ ধৰিবলৈ যাওঁতে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভেদা ভেদ আহি পৰিছে।
হয়।
বিভিন্ন ইটো জাতিৰ পৰা সিটো জাতিলৈ তোমাৰ ধৰি লোৱা মাত বোল নাইকিয়া মাৰপিত। বিভিন্ন ধৰণে। তোমাৰ এটা নট ব্যৱধান আহি পৰিছে জাতি জনগোষ্ঠী সমূহৰ মাজত।
আমি একবিংশ শতিকাৰ নাগৰিক হিচাপে। আমি ভৱিষ্যতৰ । প্ৰজন্ম হিচাপে এই। অন্ধবিশ্বাস কুসংস্কাৰ এইবোৰ নিশ্চয় আমি বাধা আৰোপ। কৰিম। আৰু সমাজখনক নি--। কা কৰিবলৈ চেষ্ট--। তা কৰিম। গতিকে এই ক্ষেত্ৰ । তাতে আমি বহুতো পদক্ষেপ গ্ৰহণ কৰিব লাগিব। আৰু আমাৰ গভীৰ প্ৰত্যাশা যে তুমিও এই ক্ষেত--। ৰং। সমাজ খন নিকা কৰিবলৈ আমাক সহায়--। কৰিবা বুলি আমি আশা--।
হয় আছো সহায় কৰিম বাৰু।
হয় তেতিয়া আমি ইমানতে আজি। আমাৰ এই বাৰ্তালাপ অনুষ্ঠানটো সামৰণি মাৰিছো।